হেল্ল'
অঁ শুনিছানে?
অ শুনিছো বাইদেউ কওক।
আহ কোৱা।
হেৰি আপুনি মানে কি হেৰি কেক চেক বনায় নেকি?
অ বনাও বনাও।
অ অৰ্ডাৰ লয় নে।
অ লয়ো লয়ো।
অ কি দোকানত দিয়ে নে নে। আপুনি এনে।
দোকান মানে অ মই তেনেকুৱা চবে। কৰো আৰু দোকানত কোনোবাই যদি বিচাৰে মানে মোৰ বেকাৰী দোকান দুখন ঠিক হৈ আছে? মানে তেওঁলোকক যদি কোনোবা অৰ্ডাৰ। মানে মোপাই লৈ যায়। মই বনাও তাৰপিছত আকৌ। ঘৰতো কোনোবাই তেনেকে অৰ্ডাৰ। কৰিলে মানে উ।
অ হয় আৰু বেলেগ কিবা বনাই অ লাগিছিলে তাৰমানে।
বেলেগ মানে হেৰি বনাও পিঠা এইটো তেল পিঠাটোজে?
হয় হয়।
তেল পিঠা। টো বনাওওঁ তেনেকে? তাকে তাৰ পিছত আকৌ নাৰিকলৰ লাৰু তাৰপিছত নিমকি তেনেকে মানে টো আকৌ বনাও মানে পেকেট কৰো আৰু পেকেটিং চিষ্টেমত কৰো আৰু। তেনেকে বিক্ৰী কৰো সেই দোকানত মই বেকাই দ কি ৰুংগে? বেকাৰী কাবাক লাগ বেয়া হ'লে মানে তেনে কাৰোবা বেকাৰীত প্ৰায় থাকেই আৰু দুই দুদিনৰ ময় মই বেকাৰীত দিবই লাগে।
অহ
বেকাৰীতো দিও তাৰপছতেয়া ঘৰত ওলালে
অ লাগিছিলে তাৰমানে মোক আহ আৰু আজিতটো পঁচিছ হ'ল আঠাই পোন্ধৰ। বাৰ পোন্ধৰ তাৰিখ মানে লাগিছিলে।
অ অ আজিতো পঁচিছ মানে হেৰি অসমীয়া কথা কৈছে আৰু আজি ইংৰাজী এঘাৰ তাৰিখে আজি।
আজি এঘাৰ তাৰিখ আজি পোন্ধৰ তাৰিখলৈ লাগে তাৰমানে।
অ অ তেতিয়াহ'লে হেৰি কৰিব আপুনি কিমান সময় লাগিব আপোনাৰ আগবেলা নে ভাতিবেলা?
সেইটো অনলাইন কৰিব লাগিব নে নে কি?
আপুনি নহ'লে নিবলৈ যোনে আহে ধৰক আপুনি আহিলে আপুনি উ আ তেতিয়া দিলেও হ'ব বা আপুনি যদি ভাবে বোলে নাই কাৰোবাৰ হাতত কেকটোতো আপুনি কাৰোবাৰ হাতত পঠাবই লাগিব নিবলৈ অ। সেইটো ক লগ মোৰ ঘৰত মোক আহা আগত এবাৰ ফোন কৰি ললে হ'ল মোৰ ঘৰতে থাকিম নহয়।
হয় ', হয়',
অ ', তেনেকে লৈ যাব।
অ ', পিঠা চিঠা লাগিছিলে আৰু মানে জন্মদিন আছেতো। পিঠা অলপো লাগিব নিমকি অলপ লা গীব। কেকৰ দাম কেনেকে দিয়ে?
কেকৰ মানে হাফ কিলোটো আমাৰ, হাফ কিলোটো আমি হাফ কিলো ধৰোহে কিন্তু, হাফ কিলো অকনমান বেছি হৈ যায় মানে এইবিলাক হাতেৰে বনোৱা বস্তু নহয় জানো। ওজনটো অকণ বাঢ়ি যায় কিন্তু সেই হাফ কিলোতো সেই পাঁচশ টকাই লয়। কিন্তু আমি আমি আৰু হেৰি নিদো জানে নে, কণীটো নিদো কণীটো দিলে মানে কিছুমানে গোন্ধ পাওঁ বুলি কয় যে। কনীটো দিলে খাব বোলে মন নাযায় যে সেইটো কাৰণে আমি কণী নিদিয়াকে বনাও।
অ, অ।
অ, সেইটো তেল পিঠাটো বনাও আপোনাৰ তেল পিঠা আমি তেনেকে পেকেট ধৰক পেকেট যদি বনাই দিব লাগে দচটাত আমি পঞ্চাশ টকা লওঁ।
হয় হয় হয়, পেকেট লম বাৰু বা খালি সেৰিকে ল'লে
আপোনাক যদি সৰহকে লাগে বোলে আপোনাৰ সৰহকে লাগে, লাগে বোলে মোক পঞ্চাশটা লাগে। পঞ্চাচটা ললে আমি ধৰক আপুনি যেতিয়া পেকেটিং কৰি নিদিলেও হব আপুনি যিহেতু ঘৰতহে লাগিব আপোনাৰ আপুনিটো দোকানত নথ হয়, তেতিয়া আমি আপোনাক পেকেটিং কৰি নিদিও। তেতিয়াহলে আপোনাক কিবা এটা পইচা ধৰক পেকেটিং কৰা পইচাটো আমি
অ, অ, মই তেনেকে পেলাই ধৰা এশ খটা লাগিব পিঠা।
পিঠা তেল, পিঠা এশ। অ, এশ আমি হেৰি কৰিম আমি পেকেটিং কৰিলে ধৰক আমি উম, দচটাত যে আমি এটা পেকেটিং কৰো, পেকেটটোৰ দামটোতো আমি লৈ লওঁ ধৰক। সেই পেকেতটো দামটো কাটি পেলাই সেইখিনি হয় আপুনি আমাক সেইখিনি দি দিলেই হ'ল।
অ, অ।
বেলা লাগিব নে? আগদিনাখনে লাগিব
একেলগে লাগিব, কেকটোৰ মোক এক কেজি এটা দিব।
এক কেজি লাগিব ন, অ, অ। বাৰু ঠিক আছে। এক কেজিটো হ'লে মানে আপোনাৰ কিবা ডিজাইন চিজাইন দিব লাগিব নে, নে চিম্পুল কে দিলেই হ'ল।
চিম্পুল কে লাগিব মানে তাৰ ওপৰত ধৰা নাম চাম লিখি দিব লাগি
অ নাম চাম খিনি বাৰু লিখা থাকিবই বাৰু, অ থাকিব সেইখিনি নাম চাম খিনি লিখা হয় তাৰপিছত আৰু ত, নাৰিকলৰ লাৰু কিবা তেনেকুৱা নিমকি
নাৰিকল লাৰু নালাগে, নিমকিহে লাগিব দুই কিলো।
নিমকি দুই কিলো, নি নিম নিমকিটো আকৌ দামটো অকণ বেছি আমি মানে অকণ খাটনি কৰি বনাওঁ যে নৰসিংহ পাত চাত তেনেকে দি দিওঁ। সেইটো কাৰণে অ আৰু ৰিফাইন চিফাইন আজিকালি গম, অ, অ এতিয়া মানে কি হয় কেনেকোৱা গম পাইছে বস্তুৰ যিমান দাম আমি এনেই এশ ষাঠিকে লওঁ মানে। কেজি আৰু অ, কেজি আমি এশ ষাঠিকে লও, আহ আপুনি মানে দুই কিলো একেলগে ল'বতো গতিকে কিবা এটা সোমাই দিব আৰু আপুনি নিজে চাই পেলাই যিটো ভাল দেখে আৰু অ কিন্তু কেকটোত আপোনাৰ শেষ সিমানখিনিয়ে মানে কেক ত আপুনি হেৰি কৰিব নোৱাৰো আমি মি মানে বস্তু খিনি গোটেইখিনি, অ কিনি আনি
অ প্ৰায়খিনি বস্তু কিনাই থাকে যে।
অ, এতিয়া ধৰক পিঠা গুৰিতো আমি একেলগে ধৰক উম, উম। সৰু যে মেচিনত মাৰি আনো, পিছি আনো, সেইটো কাৰণে ধৰক কিবা এটা দাম কমাব পৰা যায়।
অহ, অহ।
খৰচ থাকে তেল পিঠাতুটো আপোনাৰ ৰি ফাইন লাগিল, আ তাতে আমি আকৌ গোৱামুৰি দিওঁ, কলা অ বেকিং লাগিল, কলাজিৰা তেনেকে দি দিও খাই ভালেই পাব। বহুত কোমল হয় ধুনীয়া লাগে, খাই ভাল পাব আপুনি, তেনেকে যদি তেনেকে যদি আপোনাক এশ আৰু এফালে হেৰি হ'ল ন পৰহিলে প, ৰহিলে নহয় আজি এঘাৰ তাৰিখ। আজি এঘাৰ তাৰিখ আপোনাক লাগিব পোন্ধৰ তাৰিখে ন। বাৰু ঠিক আছে মই বনাম দিয়ক নাৰিকলৰ লাৰু নালাগে নহয় ন? নালাগ গেন?
উম
বাৰু আৰু কিবা? কেকৰ লগতো আপোনাক হেৰিখন চাকুখন দিব লাগিব নহয়।
অ সেইটো লাগিব।
জন্মদিনৰ হেৰি ষ্টিকাৰটোত লগাই দিব লাগিব।
অ অ নহয় কেকৰ গোটেইখিনি যোগাৰ গোটেইখিনি খিনি দি দিবা খালি মানে কি হেৰি আৰু নামটো মই হোৱাটছএপত দি দিম হোৱাটছএপত দি দিম সেইখিনি দি দিবা আৰু।
অ অ বাৰু অ বাৰু। ঠিক আছে আপুনি হেৰি কৰিব আপুনি আপুনি আহিবনে নে বেলেগ কাৰোবাক পঠাব?
মই যদি টাইম পাওঁ মই নিজে যাম যদি নাপাওঁ বেলেগ কাৰোবা এজনক পঠাই দিম।
অ ঠিক আছে ঠিক আছে বাৰু। ঠিক আছে তেওঁক মই মো মোৰ নাম্বাৰটো দিব এবাৰ ফোন কৰি ল'বলৈ দিব। তেখেতে আহি পাৰ্লাৰলৈ যাবহি পৰিব অ। বাকী আৰু আপুনি কিবা কৰি আছেনে এতিয়া বৰ্তমান?
মই মানে কি কাপোৰ কানি চিলাও ফেদিক চেদিক কৰো সেয়াই আৰু।
আৰু মাছৰুম গৈছিলে নহয় মাজতে মাছৰুম
অ মাছৰুম এতিয়া কৰা সময় হোৱা নাই যে এতিয়া কৰা নাই আৰু ঠা-ঠাণ্ডা দিনত কৰিব লাগে এতিয়া মাচম কৰাৰ সময় নহয় তাৰমানে।
এতিয়া মানে কি এতিয়া এইটো ছিজনত কৰিলে বস্তুটো সৰু হয় নেকি?
অ সৰু নহয় এই গৰম বেছি যে ৰ'দৰ তাপত তামানে সেইটো
বস্তুোটো নষ্ট হয় আহ অ খাটনি আছে তই মাছৰুমটো কৰিলেও মই দেখিছো মানুহে কৰা কৰিম বুলি এবাৰ ভাবিছিলো কিন্তু মানে বস্তুতটো অকন খাটনি আছে কাৰণে মানে সময়তো মিলাবগে নোৱাৰো। যে মই এইবিলাকতো লাগি থাকো।
বহুত খাটনি হয় বাৰু খেৰ কাটি শুকুৱাই কৰি ল'ব লাগে যে।
সেইবোৰ কৰি লৈ আকৌ এইবোৰ কাটি হেৰি কৰি ল'ব লাগে হব। সিজাবও লাগে হবলা। অ সিজাই কৰি লৈ পেলাই আকৌ সেইবোৰ শুকুৱাই আকৌ তাত চিলিণ্ডাৰ বনাব লাগিব মাজে মাজে পানী দিব লাগিব।
উম উম এ ঠাণ্ডা দিনত দিনতটো তিনিবাৰ দিব লাগে আৰু গৰম দিনত প দিনটো পানীতে থৈ দিব গীয়া নিচিনা হওক
তেনেকুৱাই হব তেনেকুৱাই হব তাকে অ এনেতো কিছুমানে যে এতিয়া ধৰক কিছুমান যে কৰি পেলাই দোকানবিলাকত দেখোঁ ডাঙৰ ডাঙৰ দোকানবিলাকত তেনেকে - বস্তুতটো ফিজত ফিজিং কৰি পেলাই ৰাখে ন?
অঁ
সেইটো সেইটো কি সেই তেতিয়া পাই ৰাখে নাই নাই এতিয়া আকৌ নতুনকে বনাই থাকে সিহঁতে
নহয় এতিয়া নতুনকে বনাই পেলাই ৰাখে, সেইটো ফিজত মানে কি ছিগি পেলাইহে ফ্ৰিজত ৰাখে। খিব পাৰিব। এনেই মানে সেইটো চিলিণ্ডাৰটো আমি যেনেকে বনাও, সেনেকে ফ্ৰিজত ৰাখিব নোৱাৰা পৰা নাযায় তাৰমানে।
কিন্তু হে ছিগি পেলাই যে পেকেটিং কৰিবলৈ যে এনেকে দোকান বিলাক যে ৰাখে
অ সেইটো উ সেইটো ফিজত থৈ দিব।
মানে ফিজত থৈ বহু দিন হ সেইটো ভালে থাকিব ন?
অ ঠিকেছে ঠিকে ফিজৰ পৰা আন পাই তুমি লগতে খালেহে খোৱা, নহ'লে মানে কি মৰহি যায় কোলা পৰি যায়।
অ কলা পৰি যায়গে ন তাৰমানে বস্তুটো একদম কোমল যে ঠাণ্ডা বস্তু নহয় জানো সেইটোৱে কথা উম তাকে বাকী কাপোৰ কানি বৈ আছে ন ন?
অ অ
কাপোৰ কানি?
অ বৈ আছো
অ ঠিকে আছে দিয়ক, কাপোৰ কানি মানে হেৰি চাদৰ যদি লগাই এবাৰ ক'বচোন মই চাদৰ দুখনমান দিম বুলি ভাবিছিলোঁ।
অ হ'ব এতিয়া গামোচা আছে।
এতিয়া গামোচা আছে? গামোচা কি মাছ চাছ নে? অ কিমান লগাইছে? দিয়া
দহখন
দহ খন লগাইছে ন ওলা ওলোৱা ন ওলাই আছে নে বিক্ৰী কৰিছে নে কিবা?
নাই ওলাইছে মিহি কৰা নাই।
অহ অ
উম
বিক্ৰী কৰিলে এবাৰ জনাবচোন মোক মই কিনিব পাৰো গামোচা দুখনমান
অ হ'ব বাৰু একেবাৰে গোটেই খিনি হৈ লওক আৰু বেছি নাই দুই তিনিখন মান আছে চেও
অ অ অ অ অ খবৰটো আপুনি যদি আপুনি ধৰক বিক্ৰী কৰিব সময় হয় তেতিয়া মোক এবাৰ আপুনি খবৰটো জনাই দিব মই তেতিয়া লৈ আহিমগে বাৰু এনে ফুল চুল বাচিছো নহয় ন অলপ অলপ
ফুল আছে বেছি ইমান ডাঙৰ নহয় ডাঙৰ ফুলৰ দামো বেছি ইয়াক
দামো বেছি হয় অ সেইটো গম পাও বাৰু ডাঙৰ ফুলৰ দামতটো অকমান বেছি হয় অ অ অ তেনে একো একো নাই এইবিলাক আমি এতিয়া ঘৰত ধৰক নামে সকামে ল'বলৈ তেনেকুৱা ফুলৰ হলেও একো কথা নাই কিন্তু ডাঙৰ ফুল খিনি ল'লে গামোাখন নষ্ট নহ'লে আক বেয়া লাগে ইমান দাম কিনি আনি পেলাই অ অ তাকে সেইকাৰণে মানে ধৰক সৰু ফুলটো হলে
হয়
কথা নাথাকে তে আৰু নষ্ট হলেও গাত নালাগে পইচাটো অলপ দামটোও কম হয় যে
অ হয়
বাৰু ঠিক আছে দিয়ক ন ৰাখিছো আপুনি খবৰ কৰিব দিয়ক মোক
অ হ'ব দিয়ক
অ